অ
অ জেঠাই ভালনোই
অ আছো দিয়া কি কৰিছা?
এই মই বোলো কাপোৰ কেইটা আছে বাহিৰত সামৰি পেলাই আহিছো।
অ আমাৰ এইফালে বৰষুণ পৰিছে অকমান।
অ আমাৰ ইফালে যেনিবা নাই, নাই নাই ভাল বাকী ভাল আপোনাৰ?
অ ভাল হৈছে দিয়া মোৰ বেমাৰৰ পৰা উঠিছো হে এতিয়া
আহঁ অঁ
আ মছ ম
তাকে এ আলহী আহিব বুলি কৈছিলে ফোন কৰিছিলে
অ
মোৰ মানে বা হয় আৰু
অ তোমালোকৰ ত হ'লে আহ
অঁ ফোন কৰিছিলে আমি যাম আৰু এনেকে বুলি তাৰপিছত কৈছে কিবা এটা বনাই থবি। কি ব তাৰ মানে কি কিমান নাই নাই বনোৱা নাই বনাব লাগিবহে এই কিনো বনাম আৰু মানুহৰ ঘৰত আজিকালি ন কি থাকে লুচি আৰু লুচি ভাজি বা কিবা এটা তেনেকুৱা, তেনেকুৱা বা ধৰণৰ হে বস্তু আৰু
তাক উম
তাকে ভাবিছো আৰু কিবা এটা বনাম বুলি আৰু এই চেৱৈ আনি থৈছো পেকেট। তাকে বনাম তাৰছত তাই আকৌ খাই ভাল পায় এইটো যে পিঠাগুৰি আৰু যে এই হেৰিয়েদি বনাই যে এইটো নাৰিকল দি পেলাই যে এইটো এৰী পিঠা এইটো কি বুলি কয় কেটলি পিঠা।
অ, অ, অ বুজিছো দিয়া অ কেই মুখন দিয়া
তাৰিছত মায়ে পিঠা কৰি খুন্দনি থৈছিলে মানে তাৰপিছত কৈছে পাৰ যদি বন আমাৰ মাক কৈছে পাৰ যদি পাৰে যদি বনাই থব দিবচোন এনে বুলি কৈছে মানে
নহ সেইটো পিঠাও খুব ভাল পাওঁ খায়, কেঁচা পিঠাি থাকিলে নাইিকল নাৰিকল এটা পালে মই বনাওৱেই
অ তাৰ পিছত মায়ে মাক কৈছে আৰু হেৰিলৰ খুৰী বনাই থ কবচোন খামগে এনেকে বুলি কৈছে মানে তাকে পিঠা যে মায়ে সেইখিনি যো যা কৰি আছে
বৰ লাগে ন খাই
বহুত ধুনীয়া বহুত
মোৰ হেৰি এটাও আছে এই ইডলি ষ্টেণ্ড এটাও আছে কিন্তু মই কেটলিত দি পেলাই বনালে বেছি ভাল পাওঁ খাই কেটলি মুখত যে দিয়ে মুখখনত সেইটো বেছি বে ভাল হয় খাবলৈ
বেলেগলৈ হেৰি কৰি দিয়কচোন আপোনাৰ মানে মাতটো অকমান ভাঙি অহা নিচিনা লাগিছে
অ অ
অ এতিয়া ভাল হৈছে শুনিছোঁ শুনিছোঁ
অ অ এই নেটৱৰ্কটো বৰ দিগদাৰ দিয়ে
বৰ দিগদাৰ দিয়ে তাৰ পিছত তেনেকে মানে বনোৱা হৈছে আহ আৰু তাৰপিছত লুচি আৰু মানে কি পনিৰ আনি থোৱা আছে
উম
পনীৰ আনিলোগে ভাইটিয়ে পনীৰ এনেকৈ বনাব আৰু পটকীয়া জিতি বস্তু অম পটকীয়াাৰ যিি বস্তু ধৰক বিচাৰি পোৱা টান আছে জনহ ন বজাৰ বজ যা বস্তুৰ দাম বাঢ়ি লাব
বজাৰত চব বস্তু দাম বাঢ়িছে
বিলাহী নহয় বিলাহী আগতে তে মই দহ টকা দিও এক কেজি আনিছিলোঁ এবাৰ তাৰ পিছত বিশ টকাাতটো আনিছো এতিয়া বিলাহী চল্লিছ টকা কেজি ভোুলৰ চল্লিশ টকা তেনেকুৱা তেনেকুৱা দাম চব বাঢ়ি গ'ল বহুত দাম হ'ল।
অ' দাম হৈছে পাচলি।
তাৰপিছত মানে আমাৰ মায়ে এই ওলকচু আচাৰ বনাই থৈছিলে। সেয়াও উলিয়াই থব দিছিল লৈ যাবলে। আপুনি খাই পাইছে নে
মই বনাও য়ে দেখোন আগতে এইবাৰ নাই বনোৱা দেই। ধুনীয়া হয়।
বহুত ধুনীয়া। অ সিজাই লয় - সিজাই লয় অ', কিন্তু আপুনি এনেই ঊলকুচু খাই মানে বনাই খায় নে নাই ভাতৰ লগত?
এ ৰাম বহুত ভাল পাওঁ আমি সেই মুৰ্গী মাংস যেন পোৱালী মুৰ্গী মুৰ্গী মাংসৰ লগত ঊলকচু নাই বৰ ধুনীয়া লাগে খাবলৈ।
তেনেকে নাই খোৱা তেনেকে মই খাই পোৱা নাই বাৰু।
কিন্তু মাংসৰ লগতো ধুনীয়া লাগে।
ন ওলকচু একদম বনাই - বনাব জানিলে বহুত ধুনীয়া লাগে খাই। আৰু আপুনি এনেই এই চেমা কচু বা চেনি কচু চাত বনাই খাইছে নে? এনেই যোনে কচু ঠাৰি টো যে খাই যে ডাঙৰ ডাঙৰ কচু ঠাৰি টো। অহ চাম কচু। হওক বা এনেই কচু আপুনি ঠাৰিটো যোনটো ভাজি খায় সেইটো ডাঙৰ-ডাঙৰ ঠাৰিটো আৰু, সেইটো আপুনি চাটনি বনাই খাবচোন বহুত ধুনীয়া লাগে। অ' - অ' সেইটো একদম তাই মানে কৈ থাকে মানে আগতে তই এনেকৈ বনাবি কেনেকে । অ'। কিন্তু এটা কথা আকৌ আপোনালোক - আপোনালোকৰ তাতহে সেই চেনী কচুটো পোৱা যায়। যোনটো মিঠা বগা নিচিনা যে
অ' বুজিছোঁ দিয়া।
এই কচু টো আপোনালোকৰ তাতহে সেইফালেহে পোৱা যায়। তাৰপিছত মই আমাৰ মা - মাহীহতৰ ঘৰ আছে যে তাত তাৰ পৰা পুলি এট টা আনি পেলাই মই ৰুইছিলোহি। অ মাহী- মাহীঁতৰ তাত পা না নাই সিততে পা না নাই। আমাৰ মামা কাকাৰ তাত আছিলে। তাতে তাৰপৰা আনি ৰুইছিলোঁ মই। এই মামা কাকাই মাহীঁতৰ তাৰপৰা আনি ৰুইছিলে। আনিলো মই হ'ল-হ'ল-হ'ল। হল হলগে। অ এডৰা হৈছে। অ অয়ে চ্ছচ্ছখাই। তাৰ পৰাই আনি মেলি খায়। এ মাহ তাতে বনাই। খাই মাজে সময়ে আৰু বহুত ধুনীয়া লাগে নহয় খাই।
বৰ ধুনীয়া লাগে।
ধুনীয়া লাগে বৰ ধুনীয়া লাগে। কিছুমান বস্তু--অ কিছুমান বস্তু টেষ্ট মানে সঁচাকে ধুনীয়া। এতিয়া কি কৈছে মানে পনীৰ খিনিত আকৌ মাছ বনাবলৈ দিছে। আমাৰ মা মাহতৰ হাতৰ জুতিটো অকন বেলেগ। হয়। ন অ তই তই বনাব নালাগে আকৌ। পনীৰটো মাক বনাবলৈ দিবি এনেই কৈছে। খালি পিঠাখিনিও বনাই থ'বি। নত ইমান দিনৰ মূৰত আহিব খোৱাৰ ইচ্ছা বৰ বেছিয়ে হয়।
হুমহু
উম
এ হ'ব দিয়ক কি কৰিব
উপায় নাই কৈছে যেতিয়া বনাই
নিজৰ মানুহ কাৰণেতো কৈছে ন? তেনেকে ক'লে ভালহে লাগে।
অ তাকে সেই বোলো সেইখিনি যা যোগাৰ কৰি পেলাই অকনমান মাক দি থৈ আহিছোঁ।
অ
বনাবলে উম। আপোনাৰ কাহটো ভাল হোৱাই নাই ন?
নাই-নাই মাজে-মাজে উহ দিয়ে দেখোন কাঁহটো।
অ এই নহয় অ কাঁহটো মানে এইটো মানে সহজে ছিঙি নাযায় গম পাইছা নে একদম ছিঙি নাযায় এইটো। একদম মানে কেতিয়াবা এনেকোৱা লাগে যেনে একে ডিঙিটোত একদম ফফফৰীয়া জলকীয়া এটা সানি ভোহাৰি দিম। তেতিয়াহে শান্তি লাগিব যেন। আপুনি ভালকে ড্ক্তৰক দেখাওক বুজিছে? তেতিয়াহে ভাল হ'ব।
ঠিকেইে কৈছা তুমিফৰ স জলকীয়া এটা ডিঙিটো একেবাৰে ডিঙি গুৰিতে লগাই দিবলৈ মন যায় এনেকে।
আপুনি কিন্তু সচাকে বেঙে বেঙেনা নাখাব দেই। বেঙেনা নাখাব। আৰু পৰাপক্ষত মাছ চাছো অকমান বাদ দিয়কচোন। হয় কেতিয়াবা আমি নামানো। কিন্তু হ'লেও মানে অকমান চাব যদি ভাল পোৱা যায় সেইটো বস্তুৱে বা বেয়া অপকাৰ কৰিব বুলি ভাবে ভাবা বস্তুটোনো কিয় খাব লাগে? সেইটো কাৰণে অকণমান আঁতৰি থাকিবচোন দুদিন মমান নাখাব অকণমান আঁতৰি থাকিবসোণ দুদিন মান নকাহবো বেঙেনা চেঙেনা। আৰু কচুটোতো এতিয়া খাবও নাগে কাহটোৰ কাৰণে। আপুনি জানেনেে? মোৰ কাহতো আৰু বহুত বেয়াকে হয় আপুনিও জানে। আমাৰ আমাৰ আইতা ঢুকোৱাৰ সময়ততো মোৰ কাহটো আছেই! এতিয়া মই কি কৰিম মানে? আৰু আমাৰ আইতাৰ দোকতে মানে এই হেৰি আনে বৰতীয়া ফাবলৈ ডাঙৰ কচুটো আনিছে মানে। যে কচু বোৰ যে দালিত দি খাই যে? অ দালিত দি খাই যে? মই
বুছো এ ধুনীয়া লাগে খাই। মাছেদি বনালেও ভাল। ভাল লাগে দাইলততি খালেও ভাল লাগে।
অ দুদিনমান আকৌ মই নোখোৱাকে থাকিলো তাৰপিছত দুদিন মান আকৌ মই নোখোৱা কে থাকিলোঁ। তাৰপিছত কিমান নোখোৱাকে মুখ বাাচিম নো? খাবলৈও মন যায় লোভ লাগে খাই দিলো। আৰু মানে কি জানে নাই? মোৰ কাহো একে এবছৰ ডেৰ বছৰ মান থাকে। মাজে য় যেতিয়া হয় বেয়াকে হলে। সেইটো কাৰণ আপুনি কি? ইমান মানি চলিব ন? কিমান আৰু-আৰু-আৰু সেইটো কাৰণে মানে মই গৰম দিনত হ'লে মানে কাহটো বহুত কেইদিনমান মানে গৰম দিনত হলে মানে কাঁহটো বহুত কেইদিনমান মানে বহুত আজিকালি সযতনে ৰাখো। যদি কেনেবাকে নামানি পেলাই মই যি টি খাই দিওঁ, তেনেহলে মানে কি হয় যায় গোটেই গৰম দিনটোৱে মোৰ শেষ হৈ যায়। মানে গৰম দিনতটো ভালো নহ'ব আৰু একো ঠাণ্ডা বস্তু এটাও খাব নোৱাৰো একো কৰিব নোৱাৰা হৈ যাম। সেইটো কাৰণে মানে মই কাহ পা বাচি ৰাখিবলৈ একদম কাহ হোৱাৰ লগে-লগে আজিকালি ঔষধ খাই দিওঁ একদম আৰু নহলে মই একো নাখাওঁ, যি টি বস্তু মই মুখত নিদিওঁৱে আৰু।
হাল পঢ়া।
উম সেইটো কাৰণে মই আগে ভ। ডিঙিটো একদম বুকুখন জ্বলি থাকে নহয়, আৰু কাহটো নামাৰ লাগে শান্তি নালাগে।
শু ফুৰে থাকেও ডিঙিটোৰ ওচৰতে, ডিঙিটোৰ ওচৰতে শু শুৰণনি ধৰি থাকে।
শুকনি থৈ থাকে আৰু জানোনে, আমাৰ ইয়াত ইমান মহ হৈছে, এনেই মানে আমাৰ ইয়াত ঠাণ্ডা দিনতহে মহ হয়। বেলেগত গৰম দিনত নহয় আমাৰ ইয়াত দিনত কিন্তু এতিয়াও ইমান মহ মানে, দেৰি কৰি ধৰি কামোৰে একদম। না কিবা এ এটা বনাব পাৰে না বহিব পাৰে
আমাৰ ইয়াততো আৰু পুৰা ন?
আগতে মই বোৰ ইমান কামৰ ৰ চিষ্টেম নাই এতিয়া একে ঘুৰিয়ে থাকে একেবাৰে তেজ জুলাই একেবাৰে শেষ হৈ যায় মানে একদম। ইমান অশান্তি শান্তিয়ে থাকিব নিদিয়ে মহ ি তাই বাকী আপুনি এতিয়া। চাহ তাহ খালে?
নাই নাই চাহ একাপ খাম বুলি ভাবিছো হে ৰবা! কাৰণ ব কাগতৰিছে বুত। কোনে জাকো আহিলে।
আমাৰ ইৰক বৰষুণ নাই।
অ, অ
বৰষুণ একেবাৰে নাই মানে বতৰৰতো কিবা কৰি আছে।
কাৰেণ্ট কাৰেণ্টটো অ অহা যোৱা কৰি আছে।
অ আমাক ৰো যোৱা। কালি তাৰ আগদিনাখন কাৰেণ্টে নাই ৰাতি, ৰাতি। ইনভাৰ্টাৰটো নথকা হাতত আমাৰ শেষেই আৰু এই মানে ধৰক আজিকালিতো আৰু চব অন্ধকাৰ নিচিনা হৈ যোৱা যায়। সেইটো কাৰণে এ এনে বাল্ব আপোনালোকে স লগাই মই যে বহুত পোহৰৰ বাল। এটা লাগে মই আনিব পৰা নাই মানে।
এইবিলাক এদ দিনে কি কয় যে সেইবোৰ
উম আনিবলৈ কাওঁ ঠিক ঠিকে আছে দিয়ক ন।
অ দিয়া দিয়া অ
ঠিক আছে অ হ'ব দিয়ক অ।